হা?
হেল্ল', হেল্ল'।
হেল্ল', অ শুনি আচো। শুনিছো- শুনিছো, শুনিছো।
হেল্ল' শুনি শুনিছানে?
উম শুনিছোঁ- শুনিছোঁ।
কি কৰি আছা?
অ পঢ়ি আছো।
অ ভাত খোৱা হলনে নাই?
উমহুম, ভাত নাই খোৱা।
তাত কি কৰিছ?
হেল্ল'।
তই কি কৰিছ?
এই অংক -অংক বিলাক ভালকে কৰা হৈছে নে নাই?
অ অ।
হে এই ভাৰ্গব কলিতাই এন ডি এ পাইছে?
অ।
ভাৰ্গৱ কলিতাই?
অ।
অ সি মেট্ৰিকত তাৰ নাইনটি থ্ৰী পাৰ্চেন্ট আছিলে।
কিন্তু হায় ছেকেণ্ডৰীত বেয়া আছিল হাই ছেকেণ্ডৰীত বেয়া আছিলে।
অ হায়াৰ ছেকেণ্ডৰীত এইট্টি ওৱান।
অ।
হয়নে নহয়? অ এতিয়া ভাৰ্গৱ কলিতাই হায়াৰ ছেকেণ্ডৰী ক'ৰপা পাছ কৰিছিলে?
সৈনিক স্কুল গোৱালপাৰাৰ পৰা।
সৈনিক স্কুল গোৱালপাৰা অই সি হায় ছেকেণ্ডেৰী তাতে পঢ়িছিলে?
অ।
অ এই বেলেগলৈ যোৱা নাই?
নাই যোৱা।
এই এতিয়া কি এন ডি এ এইটো মানে সেই যে পাইছে পূৰা এন ডি এ চিলেকশ্যন হৈ গ'ল তাৰমানে
নাই -নাই অ ৰিকমেণ্ড কৰিছিলে যে হয় চাগে পঢ়াই নহল
এইটো চিলেকশচন পাই গৈছে নেকি এন ডি এ
জানো? মেডিকেল কমপ্লিট হল নে হ'ব পাই তেতিয়াহলে হৈ গ'ল।
ক'ত এ এডমিশনৰ কাৰণে পাইছে বুলি কৈছে নহয়।
মই নাচালোঁ চাব লাগিব তেতিয়াহলে কিন্তু ৰেকমেণ্ হয় মানে কি হয় এনে আগতে দুবাৰ মান যে হেৰি কৰি পেলে নাপালে চাগে তেতিয়া হ'লে এন্ দি এ পালে চাগে দুবাৰ মান দিছিলে যে, এটা যে দিছিলে, কিবা এটা নামটো পাহৰি থাকিলো বা ঠাকুৰ এটা কি ৰিকম
অ নি আ আম খোৱা হল নে নাই?
হ হ থোৱা কিবা এইখিনি থাকি গল টেঙাখিনি থাকি গল
এ আমটো টেঙা নাছিলে আমটো মিঠা আছিলে
নহয় টেঙা দৰ কাটি দিয়া হৈছিলে
এ নহয় মই নিজে কাটিছো এটা পকা আছিলে এটা কেঁচা আছিলে। কেঁচাটো এনেই অকণমান টেঙিচিয়া আছিলে এই এইটো একো বেয়া নহয় এইটো খাব লাগিছিলে উম আমটো এইটো বজাৰ বা কিনা আমতকে এইবিলাক ঘৰুৱা আমটো বেছি বেছি ভাল এই থকা কণ খাই পেলাব লাগিব দেই যিকণ আছে সেইকণ খাই পেলাব লাগিব হে এই ভাইটিয়ে খালে নাই আম
নাই খোৱা অ ধুনু অ ভাইটি ভাইটি
অ অ এই ভাই এবাৰ ভাইটিক আমটো খাবলৈ কবা অ ভাই ভাইটিক আম থকা কন ভাইটিক আম খাই পেলাবলৈ কবা
মিঠা আম না
অ আৰু এই তাক সি এ জি কে এইটো এতিয়া চাহপানী খোৱাৰ পিছত চায়েঞ্চটো চাবলৈ ক'বা উ তুমি অ অং ক কোৰ্চ ফিনিচ হ'ল নে নাই
কাৰ
তোমালোকৰ
নাইহোৱা
অঔ কচ ফিনিজ নহলেও কিন্তু এফালৰ পৰা নিজে নিজে কৰি যাব লাগে দেই আহ একদম কৰি যাব লাগে অ একদম ক'ৰ্চ ফিনজ নহ'লেও এফালৰ পৰা পুৰা কৰি যাব লাগে সেইদিনা সেই ডাইট লিষ্টখন হ'ল নে নাই মই যে ডাইট লিষ্টখন কৰি দিবলৈ কৈছিলো
জানো নহ'লে হপাই মোক ক এটাই কোৱাই কৰিবলৈ কোৱাই নাই নহয়
অ ডাইট লিষ্টখন শেষ কৰিব লাগিছিলে নহয় সেইখন ঠিক কৰি পেলাব লাগিছিলে নহয় প্ৰিঞ্চিপাললে এপ্লিকেশ্বন খন পঠাই দিব লাগে নহয়
আক
এই এই ডাইট লিষ্টখন নপথালে সোনকালে নপথালে কি হব দেখোন সোনকালে যাবগে লাগে আক ডাইট লিষ্টখন পঠাই বনাব লাগে আও ও একেলগে ডাইট লিষ্টখন লগত এপ্লিকেশ্বন খন মেইল কৰিব লাগিব তেতিয়া একেলগে এতিয়া মেইলটো নহয় আকৌ বেয়া কথা হ'ব নহয় ডাইটলিষ্টখন বনাব লাগিছিলে উ এতিয়া অংক কোনটো চেপ্টাৰ কৰি আছা নো
এৰিথ মেটিক প্ৰগ্ৰেছনছ
এইটো বুজালেনে নাই স্কুলত
বুজালে
হা
বুজালে মই আৰ ডি শৰ্মাৰ পৰা কৰি আছো কিতাপৰ পৰা নহয়
অ তেজো আৰ ডি শৰ্মা পৰা
অ
অ ক কনচেপ্ট বিলাক ক্লিয়াৰ কৰি যাব লাগে আও
অ সেইটো কাৰণে আৰু আৰ ডি শৰ্মাত প্ৰেকটিচ বেছি থাকে সেইকাৰণে আৰ ডি শৰ্মাৰ পৰা কৰি আছো
অ প্ৰেক্টিচ বিলাক খুব ধুনীয়াকে কনচেপ্ট ক্লিয়াৰ কৰি যাব লাগে ক্লাছ নহলেও যাতে অসুবিধা নহয় আও একদম পুৰা প্ৰেক্টিচটো ধুনীয়াকে কৰিব লাগে আৰু এই ইয়াত থকা কেইদিনতে অকমান দুই এখন। বাহিৰা কিতাপো পঢ়িব লাগে আৰু এইকেইদিন পিছে ৰেডিঅ' নাটকখন হোৱা নাই আজি ৰেডিঅ নেওটাখন পাৰিলে শুনিব লাগিব।
অ হব অ ককাইদেও বহি আছিলে।
ককাইদেউ অ ককাইদেউ উতলানন্দ গোস্বামী নহয় জানো।
অ,
অ ক'ত আছে ককাইদেউ কিতাপ খন।
মোৰ ওচৰত আছে এতিয়া।
অ কিমান কেইটা চেপ্তাৰ পঢ়িলা কি কিমান পঢ়িলা।
দুটা পঢ়ী ছোহে।
অ দুটা সেইখন কিন্তু নাটক কৰিবলৈ বৰ ভাল। ককাইদেউ এইটোত। ত পঢ়াৰ তালে কি বুজিলা এতিয়া যিখিনি পঢ়িলা সেইখিনিলে কি বুজিলা,
মন অকমান হেবাং
এতিয়ালৈকে পঢ়া কন লেকে। কথাবিলাক পাতোতে হাঁহি থাকিব নালাগে কেলে হাঁহিছা আক তুমি হেৰিটোৰ ককাইদেউ এতিয়ালৈকে কি পঢ়িলা।
কণ অকনমান হেৱা আছিলে।
অঁ কণমানে ককায়েক নেকি? অঁ,
তাৰ পিছত। তাৰ নামটো কমল, কৰ্ণল নামটো আে ভায়েক ত নামটো কৰুণা, তাক সৰু বুলি মাতে চবে।
অ
তাৰ পিছতে কন মানে ৰাস্তাতে ওলাই যাব নিদিয়ে সৰু তাপিচতে। কন গ'লে মানুহ তাক কামত খটাই তাৰ ওপৰত হাঁহে মানে।
অ অই কালামৰ অদ্যম শক্তিখন মই পঢ়িবলৈ কৈছিলো নহয়।
পঢ়িছিলো মাজতে অকমান গুৱাহাটীৰ সিনাখনো পঢ়িছিলো।
অকমান পঢ়িলে নহ'ব ন ইয়াৰ অদ্যমা শক্তিখন এখন পোৰা, পঢ়িব লাগে কালামৰ গোটেই, জীৱনত প্ৰভাৱ পেলোৱা মানুহবিলাকৰ বিষয়ে ইমান ধুনীয়াকে লিখা আছে। গতিকে কালামৰ সেইটা অদ্যমৰ শক্তিখন পঢ়িব লাগে অদ্যম শক্তি, এখন নপঢ়িলে নহ'ব নহয়।
উম অদন্য,
অদম্য অদম্য অদম্য, ইনডমিটেবোল স্পিৰিট অদম্য যাক দমন কৰিব নোৱাৰি অদম্য, শক্তি ইনডমিটেবোল স্পিৰিট- কালামৰ এইখন জাষ্ট লাইক অট'বায়োগ্ৰাফি অফ কালাম
আকৌ উইংছ অফ ফায়াৰ খন নহয়নি কালামৰ উইংছ অফ ফায়াৰখন কালামৰ অট'বায়োগ্ৰাফ নহয় নেকি।
উ, ন অগ্নিৰ দেউকাখন তাৰ আচলতে কালামৰ এখন নিৰ্দিষ্ট। অটবায়োগ্ৰাফি নাই চব কিতাপতে কালামৰ বিষয়ে পোৱা যায়। গোটেইবিলাক কিতাপতে কালামৰ বিষয়ে অকণমান অকণমান হলেও পোৱাই যায় সেইটোত।
অ,
তাৰপিছত এতিয়া আজি, আহ মাছ খোৱা হব নে, মাস মাংস খোৱা হ'ব?
জি পাও
উম, অ, এ অকমান। কুচিয়া মাছ অকন আছে এতিয়া কুচিয়া মাছটোৰ লগত মাংস অকমান আনিলে ভাল হ'ব নেকি?
হ'ব,
মাংসটো বইল হ'ব নে কি হ'ব জানো।
মই ত মাংস, বয়েল কে খাম।
আহ,
বইলকে খাম তেতিয়া হ'লে।
মাংসটো কেনেকে বনালে ভাল হ'ব খাবলে বাৰু কৈ দিয়াছোন মাংসটো কেনেকে বনালে ভাল হ'ব? মাংস
মাংসটো যে যেনেকে বনাই মাংস ভালে লাগে মোক।
এই জানিছোঁ তথাপিও কেনেকে বনালে ভাল লাগিব?
উম, কুচিয়াটো তেল দিয়া হ'ব মাংসটো তেতিয়া হ'লে বয়লকে খালে ভাল লাগিব চমান চুপ।
অ, তাকেয়ে পাচলি -চাচলি আছে নে নাই জানো? তাত পাচলি আছে নে নাই উম, এই পাচলি টো চাব লাগিছিলে অ, মাক আনিবলৈ যাব লাগিব এতিয়া পাচলি যদি কিবা নাই। সে পাচলিটো আনিব লাগিব
মায়ে জানিব নহয় পাচলি।
অ, পাচলি এতিয়া আছে নে নাই? এতিয়া তিঁয়হতো এইকেইদিন খোৱা হোৱা নাই?
উম, মই আজি দিনত খাম বুলি ভাবিছিলোঁ কিন্তু মই কাট নাকাটিলো আকৌ।
এইটো বেয়া কথা হৈছে তিয়হটো খাব লাগিছিলে কাচকলো আছে।
গতিকে তিঁয়হটো আচলতে খাবই লাগে এই হেৰিবিলাক ফল-মূল বিলাক খাই শেষ হ'ল নহয় জানো?
ফল- মূল নাচপতি শেষ হল হপায় আমহে আছে নেকি আম আজি কাটি দিম বুলি কৈছিলে মাই দুপৰীয়া।
কো আম আমটো আজিহে আহিছিলে।
অকে আমটো লৈ আহ আপেল
আপেল গ্ৰীণ আপেলহে আছিলে খাই শেষ হোৱা নাই নি?
দুটা খালোঁ আৰু দুটা আছিলে এতিয়া মায়ে জানে আজি কাটি দিম বুলি কৈ
আ‌‌ - আ -আ- আ আঙুৰ কেইটা -আঙুৰ কেইটা উম, কালি বিয়াত কি -কি আইটেম আছিলে?
কালি একো ভাল ঢাল নাছিলে। খৰিচা আছিলে, খাৰলি আছিলে, নেমু আছিলে।
অ, খুৰিচা খাৰলি গোটাইছে?
উম।
ভাল গোটাইছে দেখোন মাছ, মাংস কিমান?
উম, মাছ নাই মাং আমি ভাবিছিলোঁ পোলাও আছে কাৰণে ভাত আমি কম কম কে লৈছোঁ নাখাইছিলো ভাত আছিলে দালি পনীৰ আছিলে পনীৰত‌ পনীৰ বিচাৰিব লগীয়া হৈছিলে মই দুবাৰ লৈ পনীৰ মাত্ৰ দুই পিচ হে পালোঁ উম। তাছত শুকান চবজি এটা আছিলে। জানো আমাকতো চবকে আমাক দিয়ে দিলে কাৰণ আমালে মটন নাছিলেগে।
পোলাও- পোলাও -পোলাও চবকে দিছিলে নি?
পোলাও নাই।
পোলাও চবকে দিছিলে নি?
পুলাও নাই পুলাওয়ে নাই।
চব পোলাও বনোৱা নাই নি?
নাই অকল ভাত দালি শুকান চব্জি এটা পনীৰ আৰু মাংস।
হেৰি কি এখে মাংস কি- কি মাংস?
ব্ৰইলাৰ
অ কইলাৰ খাচী -
আছে শেষ হৈ গল গে‌ আমি জানে আমাক সেইটো কাৰণে পাচন বনাই থাকো তাপা খাচি দিছিলে অ।
খাচি, খাচি দিছিলে।
আমাক চন্দ্ৰমামাই বেলেগকে আনি খাছি দিলে আকৌ খাচি শেষ হৈ গ'ল।
আধা সিজা
আদা সিজা নহয়গে আৰু মই এপিছে খাইছো।
তুমি খাচী খাই দিলা নি কালি?
অ অকমান খাব নালাগে নি খাচী
অ খাচী খাব নালাগিছিল, তুমি খাচী খাই ভালে নোপোৱা দেখোন
কালি ভাইটিয়ে দিলে যেন
মছলা দিয়াই বনাইছে তাত।
নহয় মায়ে দালিত ধুই দিছে, মায়ে দালিত ধুই দিছে।
অ তেনেকেনো খাব লাগে নে, ব্ৰ‌ইলাটো ফ্ৰাই আছিল নে জোল আছিলে নে।
ব্ৰইলাৰ অকণমান গ্ৰেভি টাইপ আছিলে মই মা বেছিভাগ হেৰিয়ে খালো পনীৰ খালো মই মাংস নাখালো।
অ এই তাত পনিৰও আচলতে খাব নেলাগে নহয় মচলা দিয়ে নহয়।
পনিৰো এনেহি নাছিলে দাল পনিৰ।
হুম
পনীৰতটো এনেই বৰ বেছি হে নাছিলে।
দালিটো কেনেকুৱা হৈছিলে।
দালি একদম নৰ্মেল জ্বলা নাছিলে দালিত দেই।
জ্বলা নাই, ভাজি কিহৰ কিহৰ আছিলেনো।
ভাজি আমি যে খাওঁ এই বিয়াত যে দাং- কি দাংবদী -
দাংবদী নে বিন-
অ বিন হ'বা বিন বিনে বিন আৰু সেই মানে- ন দাংবদী হপায় তাৰ পাছতে আলু আৰু গাজৰ।
গুটি আলু অ আলু গাজৰো দিছে।
অ, মানে গাজৰ নাই দিয়া গাজৰ গাজৰ নাই দিয়া।
কি বুফে আছিলে।
বুফে অহ।
অ থি এহ-
নহয় -নহয় মানে বুফে যদিও মানে মানুহৰ ৰৈ থাকে আৰু বহিবলৈ জেগা আছে।
বহিবলৈ আকৌ এশ মানুহ বহিব পৰাকে ধৰ জাগাই কৰিছিলে আকৌ বুফে কৰিছে কেলে?
নাজানো বুফে কিন্তু কেটাৰিং ছোৱালী আছিলে, মানে ছোৱালী আছিলে কিন্তু।
নাহ এশ মানুহ বহিব পৰাকে ডেস্ক আৰু চকী আছিলে নাই টেবুল আৰু চকী।
আছে চকী টেবুল আছে মানুহ বহিব পৰাকে।
ৰ